ক'ত আছো?
এই ফিল্ডত।
অ।
আহিবি নেকি? মই আহিলো তাই আহিবি নেকি?
অ মই হেই ফিল্ডলে গৈ আছো, তহঁতৰ ফিল্ডলে। আজি দৌৰিব লাগিব
অ ৰাতিপুৱা আহিছিল নি।
অ, পথাৰলৈ গৈছিলি নি?
পথাৰলৈ গৈছিলোঁ।
অ। তাকে এই পথাৰলে যাৱাৰ পিছত এলাহ লাগে ও, দৌৰিবলৈ মেলিবলৈ মন নোযোৱা হৈ গ সেই ক'বলে
হয় বাৰু সেইটো।
ৰাতিপুৱা ময়ো নাহিলো, মই আবেলি এতিয়া সেইকাৰণে দৌৰিব লাগিব। অ। তাকে সেইটো কাৰণে বোলো, আবেলি শেকিব লাগিব দৰি পেলাই বোলো। ভালকে বোলো আজি প্ৰেক্টিটো কৰিব লাগিব।
অ ৰাতিপুৱা আহিছিল নি, নাই আহা?
তাৰপা বাকী উম হেৰি এইটো কি বুলি কয়, একদিনতো ৰাতিপুৱা দৌৰাই নহয় চাগে তই?
নাই দোৰা, নাই দোৰা।
দৰা-মেলা হোৱাই নাই আৰু, মই কালি পৰোখি দিনাখন পদূলিৰ পৰাে গৈছিলো বিকে মই। তাত গ'লো বোলো এনেই চাওঁগে উ এ ফিল্ডখনো ভাল হৈ আছে বোলো, দোৰটো প্ৰেক্টিচ বোলো টাইম-চাইম মাৰংগে তাত, তাৰপৰা বাকী তাত হেৰি নাই দৰা লোৱা ইমান নাই চব এই ব বয়ত্ৰিশ মিটাৰ বহুত টাইম বহুত টাইম লাগে তেনেকুৱা।
অ।
তাৰাপা বাকী এতিয়া হেৰি উ বাকী ঘৰত ভাল নহয় বোলা?
ঘৰত ভালেই বাৰু। তহঁতৰ ভাল?
অ। কাম-চাম কৰাই নাই ন
বহুতদিন, বহুত দিন মানুহতো লগো পোৱা নাই।
অ'।
দেখা দেখিও হোৱা নাই। বোলো আজি তহঁতৰ ফিল্ডৰ ভালেকে ওলাই যাওঁ বোলো মানুহটো আহক নাহক। উম।
ভাত খাই, ভাত খালিনে?
ভাত এই পথাৰলে যাওঁতেই খালো দহটামান বজাতে।
ফিল্ডত থাকি ইমানবোৰ আহিলে, মই বিকি এ মই খোজকাঢ়ি গৈ আছোঁ পামগৈ এতিয়া পাঁচটা বাজিব হ'লেই নহয়। অ'। তাৰ পৰা এই পাঁচটা মান বজাত আজি ৰ'দ চ'দ নাই যে ইমান ধৰিবলৈ কাৰণে ইমান হেৰি হোৱা নাই বাৰু। অসুবিধা নহয় বাৰু, ৰ'দটো ৰাতিপুৱাহে ৰাতিপুৱা আজি ৰ'দ দিয়াই নাই দেখোন, কালিহে ৰ'দ চ'দ পুৰা দিছে।
আজি বতৰটো ঠিকে আছে বাৰু।
ভালেই হৈছে বাৰু আজি লং ৰানিং কৰিবৰ কাৰণে।
উম।
তাৰ পৰা এই হেৰি এইটো যে মই বানৰিয়াক খবৰটোৰ কথা যে কৈছিলো বিয়াৰ ফেক্টৰীটো
অ'।
তাৰপৰা সেইটো খবৰ এটা কৰি চাব লাগিব, সেইদিনাখন মই ফোন কৰিছিলো। ফোনটো ৰিচিভ নকৰিলে ল'ৰাটোৱে, অ'। তাত খবৰ এটা কৰি পেলাই ফোন এটা কৰিব লাগিব, তাৰপৰা কিমান দিয়ে, কি দিয়ে, দৰমহা পাতি সেইবিলাক অ', হেৰি কৰিব লাগিব মানে তোৰ আঠ হাজাৰ দিম বুলি কৈছিলে, আঠ হাজাৰ দিলে নো? তাকো চাই মানে কেলে দহ হেজাৰ এটা দিয়া হ'লে মই কৈ পেলাই গ'লোহেঁতেন।
হয়। এ সেইবোৰ লগ লগ
মা দেউতা দিলে হেৰি নহয় আকৌ নুপোচাই। লছ হৈ গৈছে যে ইয়াৰ পৰা বাইকৰ তেল ডেইলি হাজাৰ, তোৰখনৰ বাৰু অকমান কমেই পুৰিব বাৰু।
অ'।
মাহেকত ধৰ আঠ হেজাৰ দিলে তোৰ এহেজাৰ বাইকলৈ ৰাখি পেলাই টকা সাত হেজাৰ এটা পকেটত ৰখে, বাকী খোৱা বোৱাটো টিফিনত হ'লেও ভাত লৈ যাব পাৰ খোৱা বোৱা কাৰণে, দুপৰীয়া ভাত খাবলৈ ৰাতিপুৱাটো এনেও খাই যাবি এ পা আঠটা বজাত ছুটি হয় কাম, আঠটা বজাৰ পৰা হ'লে।
অ'।
তাকে এই কেইদিনৰ ভিতৰত আকৌ এবাৰ গৈ আহিম বুলি ভাবিছিলোঁ বি ফেকটৰীটোত। যা যদি ওলাবি, এবাৰ খবৰ এটা লৈ আহিমগে যদি হেৰি হয় মালিকৰ সৈতে এবাৰ ভালকে সেইদিনাখনৰ মানে মই মেনেজাৰটো যাম নে, মেনেজাৰটোৰ সৈতে কথা পাতি আহিলো, মেনেজাৰটো এই ভালকৈ হেৰি নাজানে। কথা ক'ব নাজানে, ত' মালিকটো ভাল, এই মালিকৰ লগত কথা পাতিলে মানে বেছি ভাল হ'ব।
অ', কেতিয়া মানে যাবি?
ত'তাতেও সোমাম, তাৰ পৰা বেলেগ এটা বেলেগ এটাতো সুধি আহিম, এই পদূলিৰ পৰা গদজৰ ফেক্ৰীত তাতো মই খবৰ কৰিছিলো। তাৰ পাছত খবৰ কৰিবলৈ কৈছিলে, মই যোৱাহে হোৱা নাই।
অ'।
মইতো পথাৰ চথাৰ পৰা আজৰি হ'ল ন' তাৰ পৰা যাম বুলি ভাবি আছিলো। এতিয়া আকৌ যাবলে পথাৰ চথাৰ পৰা হেৰি নহয় নয় হ'লে এনেক পথাৰ চথাৰ আজৰি হ'লেহে যাব পাৰিম খেতি পথাৰ।
উম, মোৰ কেইদিনমান লাগিব, আজৰি হোৱালে, তাৰ পিছতহে যাব পাৰিম।
অ'। অ', সেইটোৱে পথা চথা হেৰি হ'লে আজৰি হ'লে যাব ভাল হয় আৰু এতিয়া খেতি পথাৰ লাগি থকা টাইমত এইবিলাক যাবলৈ সময় নহয় আৰু। অ',
একেবাৰে আজৰি হৈ পেলাই মানে কোনো ধৰি লওক বেলেগ। কাম নথকাকে মানে হেৰিকে যাব পৰাকে লাগে আৰু,
অ দহ ৰাচ আহিলেন নাই ফিল্ডলৈ নাই অহা চাগে।
সিহঁত নাই যোৱা।
অ',
যাব আৰু সময় হৈছেহে, ধৰি লওক আনকালে ৰ'দটোৰ কাৰণে হেৰি হয় আজি বতৰটো ভাল নহয়।
পোৱাগে নাই তেতিয়াহ'লে।
উম্, তই কি খোজকাঢ়ি আহিছ নে বাইক লৈ।
অ', কাইলৈ পথাৰ, কাইলৈও পথাৰ যাবি নহয় চাগে পথাৰলৈ। যা যদি সাঁতুৰিবলৈ যাম ওলাবি এপাক। এ বিকিহঁতৰ তাত সাতুৰিবলৈ, আজি নগ'লো বাৰু কাইলৈ যাম এপাক ওলাবি।
গম পাইছোঁ অ', যাব লাগিব।
অ', সাঁতুৰিব, তইতো সাঁতুৰিবলৈ জানৱে, থৌৱা তহঁতৰ টাত মাছৰ জেগা নদী কিনাৰ মানুহ, এনেও মাছ ধৰিব জানিবিয়ে। অ', কিবা সাঁতুৰিবতো পুৰা জানিবিয়ে। ৰন্টুক সিদিনাখন নিলো, ৰন্টুক সিদিনাখন নি পেলাই পানীত ডুবিয়াই দিলে গোটেই সোপাই ধৰি পেলাই। মা অ', মৰিলো অ', মৰিলো বুলি চিয়ৰিবলৈ লাগিলে লাষ্টত গৈ, বহুত ভয় কৰে পানীলে সি।
উম্,
গৰমত বেছি সাতুৰি অ', গৰমত বেছি সাঁতুৰি মেলি থাকিলেও বেয়া, এইবিলাক। এতিয়া আজি বাৰু সাতু তুৰা বতৰ বাৰু কিন্তু কালি পৰশি যিটো ৰ'দ মাৰিছে, সেইটো ৰ'দতো টোৰ হেৰি কৰি পেলাই। সাঁতোৰ সাঁতোৰা কথা নহয় মানে সাঁতুৰিবলৈ হ'লে বেমাৰ সোমাই যাব গৰম। মৰিবলে হ'লে গ'ল আৰু দহ দিন বিশ দিনলে বেমাৰত পৰিবি পথাৰো ক্ষতি হ'ব, পথাৰলৈ যোৱাও নহ'ব। বাকী কামো নহ'ব, তেনেকুৱা হ'বলে হ'লে দিগদাৰ হ'ব পুৰা।
সেইটোয়ে ধৰি ল, একেবাৰে বেছি গৰমত সাতুৰিবলৈ নহ'ব অলপ বতৰটো ভাল চাই পেলাই যাব লাগে অলপ। গা ধুবলে।
উম্, তাৰপা, বাকী হেৰি কৰি পেলাই মই ফিল্ড পামগে বাৰু এতিয়া বেছি টাইম নাই আৰু খোজকাঢ়ি যাওঁতে এই। অহা যোৱা দেখোন ছয় কিলোমিাৰ হৈ যায়, আমাৰ তিনি কিলোমিটাৰ আমাৰ ঘৰৰ পৰা তিনি কিলোমিটাৰ আমাৰ তিনি কিলোমিটাৰ দেখোন খোজকাঢ়ি গৈছো তালৈ।
অ', মই এই আহিলো, সময় হ'ল।
উলিয়াই নিয়া নাই।
উম্,
এই খোজকাঢ়ি বোলো গৈ থাকো, ভাতকেইটা খাই এইফালে এই বাইকখন লৈ আহিলে কিবা হজম নহ'লে ভাত কেইটা হজম নহ'লে, দৌৰিবলৈ বেয়া হয়।
উম্, মই বাইক লৈ আহিলোঁ, এপাক ঘূৰি আহিব লাগে যে সেইফালেদি বাইক লৈ আহ এনেই বহি আছো, এবিলাইক দৰিলে মই দৰা নাই বাৰু।
চবতে কৰিছ নে এইবোৰ কিবা। পুলিচৰ এবি বি, ইউ বি কৈ থৈছ নে, তাৰপৰা বাকী ফৰেষ্টৰ। জেইল ৱাটাৰ কিবা কিবি এইবিলাকত কৰি থোৱা আছে নেকি?
এচ আই পৰা ধৰি পেলাই যিমান বিলাক আছিলে, সেইবোৰ চবৰে কৰিলোঁ।
অ'। এই ফাষ্টৰ ইণ্টাৰভিউটো পাছত হে হ'ব চাগে, এ বি ইউ বিৰ পাছত পুলিচৰ ইণ্টাৰভি হেইটো হোৱাৰ পাছহে হ'ব চাগে। এইবাৰ ভেকেঞ্চিও কম তাকে কি হয় আৰু। কাঠপৰ ওপৰতহে কথা এতিয়া। বাকী দৰাটোতো নিজৰ লগতে কথা ন'।
উম।
অ' সিদিনাখন তোৰ দৌৰতো দেখিছিলোঁ বাৰুত। তই দৌৰ দৌৰ নাপাওঁ শ্ল'কে দৌৰিছ আকৌ, পাঁচ কিলোমিটাৰ পাঁচ কিলোমিটাৰ মাৰি দে। ইমান টোপনি উঠে যদি দৌৰোতে। বত্ৰিছ সময়তনা যদি ফপনি উঠে লাহে লাহে পাঁচ মিনিট, পাঁচ মিনিট প্ৰেক্টিছ কৰ। তাৰপিছত বয়ত্ৰিশৰ স্পীডত দৌৰ। তেতিয়া ফিল্টাৰ মাৰি পেলাই ষ্টেমিনাটো গোটাই ল'। তেতিয়া ফোপনিটোও কমিব।
উম।
লগতে হেৰিও আনৰ আৰু পানীটো খালেই হ'ল, টোপনি কাৰণে পানী খাবি, পুৰা পানী খাবি। গৰম দিনতো এতিয়া পানী খালে ভালেই ন'।
ভাল ভাল। দিনটোত তোৰ তিনি চাৰি লিটাৰ খাই দিব পাৰি খাওঁ বুলি ক'লে।
হেৰি হ'ব মানে টোপনিটো কমি আহি গৈ থাকিব। দৌৰনেফ বন্ধই মেন ন' গোটেই উম।
সেইটোৱে। এতিয়া ধৰি ল দিন হাতত কম আছে সেইটো প্ৰেক্টিচটো ভালকে কৰিব লাগিব। বাকীবিলাকৰ চাগে পুৰা দি আছে নহয় আৰু ৰানিং।
অ'। সেইটোৱে। এই সেইদিনাখন হেৰিয়াত এ, সেই কি বুলি কয় খানাত যে গৈছিলোঁ আমিকেইটা। খানাবিলাক বোলা ৰাতি আহি পেলাই মোৰ একদম পুৰা এই ৱাটাৰফলত গা ধুই পেলাই গা চা ৰাতি বেয়া কৰি দিলে। একেহে গা ধুই থকা টাইম। তহঁতি খানাত লাগি থাকোঁতে আমি অনিল, মই তাৰপা হিমাংশু, তাৰপা আৰু কোনোবা এটা গৈছিলে নাজিৰ নেকি। পাহৰিলোঁ। অ' ভাইটি। ভাইটি। ভাইটি গৈছিলে আমিকেইটা গোটেইকেইটা এই ৱাটাৰফলত গা ধুই ললোঁ প্ৰথম বা তই ভাত বনাই থাকোতে। আৰু পাছত তহঁতৰ লগতো গা ধুই দিছিলোগে নহয়। সেইকাৰণে গা বেয়া কৰিছিলে আকৌ। ৰাতি একদম পুৰা হেৰি হৈ গ'ল গৰম উঠি উঠি গৈছে পুৰা গাৰ ভিতৰে। তাৰপা ওলাই আহোঁতে, ৱাটাৰফলৰপৰা ওলাই আহোঁতে এচিৰ হাৱা
অ' আ, ৱাটাৰফলত থাকোঁতে পুৰা এচিত থকা না লাগে তাৰ পৰা সি ওলাই আহোঁতে গৰমটো পুৰা ধৰি লয় ন'?
অ', অ'। সিহন্ত লাষ্টত এই ফিল্ডতো নাহিলি নহয় তাত তাৰপা আহি পেলাই ফিল্ডত না-নাহিলি অ' ঘৰলৈ গ'ল ই। ৰন্তুহঁতৰ ঘৰলে গলি উম। নাজিয়ে কলা পলিথিন এটা দি তাৰপৰা মাংস লৈ আহিছিলে। নাজিয়ীয়ে খাই থাকোঁতে মাংস খুৱাইছিলে তাৰপা ফিল্ডলৈ লৈ আহিছিলে এই চিট্ৰৰ গাড়ীখনত, তাৰপা অনিলে হেৰি কৰি পেলাই পলিথিনটো উলিয়ালে ফিল্ডত, আমি পালোঁহি মানে। ডাইৰেক্ট ফিল্ডত সোমাই দিলেহি। তাৰপিছত পলিথিনটোপা মাংস উলিয়াই গোটেইকেইটাকে এপিচ এপিচ দিলে।
অ' ফিল্টাৰপাত অনা মাংস ইয়াত ফিল্ডত বিলাই দিছে মানে।
পলিথিনটো আনাটো আনিলে তাৰপিছত এই মাংস আনিলে আনি পেলাই ঘৰলৈ গুচি গ'ল, পলিথিনটো গাড়ীতে থলে পাহৰিলে পাছত আমিকেইটা খাই পেলালোঁ।
উম
অঁ হেয়া ভাল লাগিলে বৌ গৈ পেলাই সিহঁতে পোন্ধৰ আগষ্ট যাম বুলি কৈছে মই খানা চানাও নাখাওঁ সেইদিনাখনেই লাষ্ট খানা চানা মানে খালে এইবিলাক হেৰি এইবিলাক স মচলা পাতিও দিয়া মাংসটো ধুনীয়া বনাইছে বাৰু মছলা পাতি দি পেলাই হেৰি কৰি দিলে যে পেটটো অকণমান গৰবৰ কৰি দিলে সেইদিনাখন পাছদিনাখন দৌৰিব পৰা নাই মানে অ সেইকাৰণে বোলো খানা চানা নকওঁ বোলো ৰনটোৱে হেৰি কৰিলে কাৰণে দিলে কাৰণে হে খানাটো খালোগে
খানাটো কমাবই লাগে বহুত কমাব লাগে এইটো ল উম সেই মই এনে ৰন্টুতোৱে কোৱাৰ কাৰণেহে গ'লো নহলে নাযাওঁ
অ সেইটোৱতো চবেইটো সেইটো কাৰণে কৈছে ন খানা হেৰিয়াৰ কাৰণে
উ
ন্টুৱে এ ক'লে সেইকাৰণে বহু দিনৰ পৰা কৈ থৈছে কাৰনে
উম
বেয়া লাগে ন নতো স কৰি পেলাই
উম সেইটো হয় বাৰু
উম পোন্ধৰ আগষ্টতে হব বুলি আকৌ থানেচও দিম বুলি কৈছে খানা কি হয় জানো কব নোৱাৰো নহয় এতিয়া আজি গ্ৰুপত কিবা আলোচনা কৰিছিলে আহ অনেহ থোৱাহিয়ে নাই উম অ অ
বাকী
অ
এনে হেৰি উ মাটিৰ ৰুবলৈ কিমান আছে
তাকে মই ফিল্ড পামগে বাৰু এতিয়া তই হেৰি ফিল্ডতে থাক ৰহ হেৰি কৰি পেলাই দৰিলেও নদৰিলেও অকণমান ৰখি দে এক্সাৰচাইজ কৰ পথাৰৰ পৰা আহি পেলাই হেৰি কৰি পেলাই এলাহটো ভাঙি ল আকৌ কাইলৈ দৰিবলৈ মন নাযাব নহয়
পথাৰ পৰা অহা দেৰি সেইটো কাৰণে বোলো যাও ফিল্ডলৈকে এপাক ওলাই ঘৰৰতো মনটো নবহে কোনো সময়ত সদায় আহি থকা
অ
উম
হেটো
অ এ কিনো কৰিবি আৰু জীৱনটো কি হব গৈ আছে নাজানো আৰু বয়স থকালৈকে ইন্টাৰভিউ মাৰি থাকো তাৰপিছতে আৰু জীৱনৰ গতিবধ কলৈ যায় ঠিক নাই
এই কৰিব লাগিব তাকে মই ফিল্ডত পামগৈ বাৰু পেলাই ৰানিংটো কৰিব লাগিব আজি কিমান মান জানো লং ৰাণনিঙে মাৰিম নেকি এই ইহতগিতা আহিম বুলি কৈছিলে তই নদৰ যদি ইহতগিতাৰ লগতে মাৰি দিম আৰু অনন্ত হতৰ লগতে ফিল্ডখন এতিয়া পাইছে যদি বালি আছে যে এটা চাইডে সেইটো কাৰনে দৰিবলে বেয়া আক সেইফালে পুৰা টানে আৰুটো এই পেনটো